ভাল নে?
অ ভাল, কেনেকুৱা ভালে আছে?
আছো- আছো।
অ এই আমাৰ এইফালে বতৰ ভাল দেই, বৰ বেছি ৰ'দো নহয়, মানে ৰ'দো নহয়-নহয় মানে গৰমো নহয় ভাল হৈছে অ আপোনালোকৰ সেইফালে কেনেকুৱা বতৰ?
ইয়াত, বিৰাট গৰম পৰিছে।
অ হয় নেকি?
অ' বৰষুণ বহুত দিন হ'ল দিয়াই নাই।
অ-অ হয় নেকি অ আমাৰ ইয়াত মাজে-মাজে বৰষুণ দিছে। বৰষুণ দি থকাৰ কাৰণে বতৰটো মানে গৰম হ'লেও মানে অকমান ভাল হৈ আছে, আৰু অ আৰু বিহুত আহি হ'ব নেকি ঘৰলৈ?
এই বিহু ছুটিয়ে নাই নহয়, আমাৰ ইয়াত ছুটি নহয়তো আচলতে বিহুৰ বিহু বুলি।
অ তাত বিহু বুলি ছুটি নোপায় ন?
অ ইয়াত আচলতে সেই হেৰি
কি কয় এই গণেশ চতুৰ্থীতহে ছুটী হয় মানে।
অ' হয় নেকি? আহ
আৰু ইয়াত বহাগৰ একো ইমান হেৰিয়ে নাই বহাগ বয়ছ
অ হয় নেকি অ এদি কি কয় তাৰমানে আপোনালোকৰ মানে হেৰি বিহু তেনেকে মানে ধৰক আহ পালন কৰা নহয় কিজানি ন?
এৰ আমি আমি অসমীয়া কেইঘৰ মানে মিলি ভাত ভাত এসাঁজ খাওঁ আৰু তাৰ পাছত ধৰা তোমাৰ মানে সেইটো আমাৰ বিহুৰ দিনা বুলি নহয় আৰু। দেওবাৰ শনিবাৰ মিলাই আমি খাওঁ
অ হয় নেকি? অ' অ'
মানে ধৰা এই বিহু পাতে ধৰা এ আসাম এছচিয়েচন বা উৰুলি বুলি কোনোবা অ আছে তেনেকুৱা, তেওঁলোকে বিহু পাতে গোটেই অসমীয়া মানুহবোৰে মিলি ঠায়ে ঠায়ে বিহু পাতে আৰু।
অ হয় নেকি?
অসমৰ নিচিনা সেই ডাঙৰ প্ৰগ্ৰাম নহয় আৰু ইমান।
অ হয় নেকি?
কিন্তু ফাংচনবোৰত ধৰা অসমৰ পৰা এই কি শিল্পীক মাতে তেওঁলোকে পৰিৱেশন কৰে তেওঁলোকৰ অনুষ্ঠান আৰু আৰু ইয়াৰ এই হেৰি স্থানীয় অসমীয়া লোকসক সকলেও গা নাচ বাগ কৰে আৰু।
অহ হয় নেকি অহ অ আপোনালোক যায় যায় তাল ত
অ' যাওঁ আমি যাওঁ কাৰণ এই বছৰত দুবাৰ মানে লগ পোৱা হয় গোটেই অসমীয়া মানুহ
অ অ হয় নেকি? অ'
কিন্তু এই অস অসমৰ নিচিনা ধৰা তোমাৰ সেই হেৰিটো নাই আৰু যিটো অসমৰ মানুহৰ ইমান ফূৰ্তি হয়, বিহুৰ কেইদিন বিহু বিহু লাগি থাকে গাত। সেইয়ে
হয়, হয়, অ' অ' এ আমাৰতো ইয়াত পুৰা বহাগৰ মাহটো বিহু চলি থাকে কাৰণ
অ সেই হে বহাগৰ আদৰণিৰ পৰা আৰম্ভ কৰি একদম বহাগি বি
হয়, হয়, অ'।
আমাৰ মানে ধৰা তোমাৰ এই যান্ত্ৰিক আৰু মানে কিবা যান্ত্ৰিক নিচিনাই লাগে আৰু কোনোমতে অফিচ কৰি ঘৰ পায় আৰু তাৰ পিছত আকৌ পিছদিনাখন অফিচ যাবলৈ হয় নহয়।
অ' হয় নেকি অ'।
সেইকাৰণে যিকেইজনে অলপ পাৰে তেওঁলোকে অলপ লাগে আৰু সকলোৱে মানে পইচা দিয়ে সহায় কৰে আৰু হাতে কামেটো লাগিব নোৱাৰে সকলোৱে কাৰণ সকলোৰে ওচৰত সময়ো নাই।
অ' হয়-হয় অ' তাৰমানে অকল বহাগ বিহুতোহে তেনেকে উপলব্ধ মানে, কি আৰু হেৰি কৰে। পালন কৰে ধৰক সেই অসংঘ লগ লাগি অস অসমীয়া সংঘ সংঘতো লগ লাগি বাকী মাঘ বিহু কাত কাতি বিহু পালন কৰে নে নাই আপোনালোকে তাত তেনেকে সংঘ অসমীয়া সংঘ
কাতি বিহুত তেনেকে একো নকৰে ঘৰত তৰ ধৰা আমি নিজে হেৰি তুলসীৰ তলত চাকি জ্বলাই আৰু
অ' হয় নেকি, অ' হয় নেকি অ'অ'
মাঘ বিহুতো কৰে কিন্তু এ তাৰ ধৰা মাঘ বিহুৰ দিনাখন নহয় আৰু আমাৰ।
অ।
দেওঁবাৰ বা শনিবাৰ মিলাই পেলায় ছুটিৰ দিনত
অ তাৰমানে সকলোৱে সুবিধা অনুযায়ী মানে এটা দিন ধাৰ্য কৰি লয় মানে দেহ
সকলোৱে মানে ভোজ এসাজ ভোজ একেলগে এসাজ খায় আৰু তাৰপিছত সেই অলপ বিহু চিহ খেল ধেমালিও হয় সৰু ল'ৰা ছোৱালী
উ
তেনেকুৱাই আৰু।
অ' তো হেৰি কি কয় তাৰমানে আপোনালোকৰ এয়া বহাগ বিহুত ধৰক সেয়া গৰু বিহু, মানুহ বিহু সেয়া মানে আপোনাৰ দাত উঠি অহা ল'ৰা ছোৱালীয়ে মানে এনেকে শিকিব পৰা হোৱা নাই। কি জানে নহ গৰু বিহু ধ গৰু যেনেকে গৰু গা ধুৱাই হেৰি কৰে নতুন পঘাই পিন্ধাই তেনেকুৱা মানুহ বিহু মাহ হালধিৰে গা ধুৱাই, ধুই ডাঙৰ সৰুক সেৱা কৰে নতুন কাপোৰ পিন্ধে সেইবিলাক মানে উঠি অহা লৰা- ছোৱালী কিজানি শিকিব পৰা নাই কিজানি ন?
নাই-নাই সেইবোৰ ক'ত শিকিব পাৰিব সেইবোৰ। সেইবোৰ মানে সেই ইউটিউবত ভিডিঅ'জ চাই-চাইহে এইবোৰ দেখাই-দেখিছে আৰু, আৰু মানে এ, আগতে আমি ধৰা তুমি আমি স্কুলত থাকোতে ৰচনাও পঢ়িছিলো বিহুৰ, সেইবোৰো আমাৰ ইয়াতো সেইবোৰ ৰচনা নাইেই।
অ হয় নেকি অ
সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে ধৰা সেইবোৰ বিহু অসমীয়া সংস্কৃতি বিহু সেইবোৰ মানে এই মানে প্ৰগ্ৰেম যিটো হয় আৰু সেইটোৱে সেইটো বুলিয়ে জানে আৰু।
অ এই অনুষ্ঠান বিলাককে মানে বিহু বুলি ভাবে?
অ, সেইয়াই। আৰু ধৰা আমি নিজে- ঘৰত ধৰা ব'হাগ বিহু আহিলে ধৰা মাহ হালধীৰে গা ধোৱা বা কণী যুঁজোৱা সেইবোৰ নিয়ম আমি মানো।
অ হয় নেকি?
ল'ৰা ছোৱালীয়ে সেইবোৰ দেখি কিবা এটাটো অলপ বুজি পাওঁক। বুলি
হয় হয় হয়। হয় হয় নিজৰ উৎসৱটোৰ বিষয়ে অলপ জানিবও লাগে।
অঁ নিজৰ নিজৰ উৎসৱটোৰ বিষয়ে গম নাপালে কেনেকৈ হব বাৰু। কিন্তু ধৰা সকলোৰে ঘৰত সেইটো সুবিধাটো নাইও আৰু ধৰা এই মাহ হালধি তিওৱা আকৌ পিছা আকৌ অফিচলৈ দৌৰা দৌৰি হোৱাৰ আগতে গা ধুই যোৱা সেইবোৰো অলপ কম
হয় হয় হয়। অ অ
কিন্তু তথাপিও আৰু অ বিহু বুলি আমি কৰো আৰু সেইবোৰ।
অ অ তাৰে কাতি বিহুত মানে তুলসী তলত সেয়া চাকি বন্তি জ্বলাই মাহ প্ৰসাদ মানে, সেয়া আগবঢ়াই সেইখিনি ল'ৰা ছোৱালী কেইটাই শিকিছে আৰু। ন ঘৰতে পালন কৰাই যেতিয়া।
কিন্তু এই হুঁচৰি-চুঁচৰি দেখা নাই। দিয়া ধৰা ঘৰে ঘৰে যে আহি হুঁচৰি
হয় হয় বহাগ বিহুত অ হুঁচৰি গায় হয়।
কিন্ত কিন্তু সেই ষ্টেজত ধৰা হুঁচৰি দেখি দেখিছে আৰু সেই কনে আৰু। যিমান বছৰ মূৰত এদিন দেখে। ধৰা পাঁচ মিনিট দহ মিনিট যিমানেই হয় আৰু সেই এটাই দেখে আৰু।
অ, অ। আৰু মাঘ বিহুত মেজি জ্বলোৱা দেখিছে নাই এনেক তাত সংসত এনেকুৱকা মানুহ খিনিয়ে লগলাগি কৰে নে মেজি জ্বলাই নে মেজি ভোজ খোৱাবোৰ।
মেজি জ্বলাই কিন্তু সৰুকে আৰু মানে ধৰা তোমাৰ ডাঙৰ মেজি সজাব নোৱাৰে। সাজিব নোৱাৰে মানে জেগাও কম আৰু এইবোৰ অলপ দিগদাৰো পুলিচ চুলিচে দিগদাৰ কৰিব পাৰে। সেইকাৰণে সৰুকে বনাই ধৰা তোমাৰ সেইখিনিতে আৰু জুই জ্বলাই, মেজিটো জ্বলাই পেলাই আৰু ধৰা তাৰপিছত ভোজ ভাত হয় আৰু খেল ধেমালি অলপ কৰে।
অ' অ'
তাৰপিছত ধৰা এই তোমাৰ সেই ল'ৰা ছোৱালীক, খিনিয়ে গান চান গাই এই বাহিৰৰ পৰা যিবোৰ মানে অসমৰ পৰা ল'ৰা ছোৱালীবোৰ যিবোৰ পঢ়িবলৈ আহিছে, তেওঁ নহয় নহয় মানে সেই পঢ়িবলৈ ল'ৰা ছোৱালী নিজৰ কলেজ স্কুলত পঢ়িবলৈ অহা ল'ৰা ছোৱালী কলেজত, বেছিকেলি পঢ়িবলৈ অহা ল'ৰা ছোৱালীবোৰে প্ৰগ্ৰেম কৰে আৰু তেওঁলোকে অলপ ধৰা জানে কিন্তু আমাৰ ইয়াৰ, স্থানীয় যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ ইমান সাংঘাটিক আপোনাই ধৰা আৰু ভাষাটো ক'বলৈ অলপ দিগদাৰ হয়।
অ', আচলতে সেই কলেজত পঢ়া ল'ৰা ছোৱালীবোৰে সেই সৰুৰে পৰা ধৰক মানে ঘৰ মানে অসমত থাকি বিহুতো পালন কৰি ওলাই গৈছে যে, তেওঁলোকে মানে এইটো বিশ ভালকৈ জানে।
ভালকৈ জানে আ আৰু বাহিৰলৈ আহিলে ধৰা তোমাৰ সেই হেৰিতো গম পাই ন, যিটো ধৰা তোমাৰ কিমান মানে অস তাৎপৰ্য আছে, এই বিহুৰ এইটো এইটো। দূৰলৈ আহিহে বেছি মনত
হয়, হয়, হয়, অ'।
কিমান কি হেৰুৱাইছে মানে দূৰলৈ আহি তেতিয়াহে গম পোৱা যায়। আৰু ধৰা তোমাৰ সেই হেৰি অসম চৰকাৰৰ এই আছাম হাউচ আছে, তেওঁলোকে মানে আৰু টা তেওঁলোকে ধৰা এই সকাম এভাগিও বিহুৰ দিনাখন পৰে তেওঁলোকে
আহ এনেকি অ নাই সেয়া এতিয়া যদিও দৰ দূৰৈত থাকে তাৰমানে সেই অসমীয়া মানুহখিনিয়ে যিটো মানে লগ লাগি এটা সংঘ স্থাপন কৰি মানে ধৰ অসমীয়া বিহু তিনিটা তেনেকে পালন কৰিছে এতিয়া তাত য জন্ম হোৱা ল'ৰা ছোৱালী বিলাকে উঠি অহা ল'ৰা ছোৱালী বিলাকে মানে সেইখিনি দেখিছে সেইখিনি দেখিও অলপ জ্ঞান পাইছে সেইটোতো বহুত ডাঙৰ কথা ভাল কথা মানে, উম
ফূৰ্তিটো নাই আৰু ধৰা যান্ত্ৰিক
অ' হয় হয় হয় অ'
গাটো মনটো উকুল ঠুগুল লগা আৰু হেৰি
হয় হয় অ অ এ যান্ত্ৰিকতটো বাৰু আজিকালি চবতে অ ইয়াতো আজিকালি সেয়া আৰু কিন্তু সেয়া আৰু সবেই ব্যস্ততা ল'ৰা ছোৱালীৰ পৰা ডাঙৰ সৰু চবেই। কিন্তু সেই ব্যস্ততাৰ মাজত নে নিজৰ এটা বিহুকেইটা বিশেষকৈ বহাগ বিহুতো মাঘ বিহুত আহ কাতি বিহুত টোত অৱশ্যে সেই চুটি পোৱা যায় যেনিবা তথাপিও সেই আৰু পালন কৰে আৰু ঘৰতে
হ হ হয় হয়
অ ঠিক আছে দিয়ক। এবাৰ বিহুত আহিবলৈ চেষ্টা কৰিব আহিলে আমাৰ ইয়ালৈ ঘৰলৈও আহিব লগ পাম। অ অ ঠিক আছে ন ৰাখিছোঁ তেতিয়াহলে আজিলৈ হয় ধন্যবাদ।